উ হেল্ল', অ' কেনেকুৱা ভালনে?
এ ভালে আছো দেই। তোমাৰ,
অ' অ' মোৰো ভালেই দিয়া। পিছে কি কৰি আছা।
এ এনেই আছো দেই। গৰমত বাহিৰত ওলাই আছো।
অ' অ' সঁচাকে দেই গৰম বহুত। ময়ো তাকে এনেই চোতালতে বহি আছো। অ' অ' তোমালোকৰ ঘ চাহ তাহ খালো দেই। এতিয়া ভাতহে খাব লৈছো তোমালোকে।
এই নাই খোৱা সিজোৱাই নাই কাৰেন্টটো নাই যে
কাৰেন্টটো নাই অ' দিগদাৰ তাকে। এতিয়া পিছে ক'ত থাকা সেই ঘৰত নে ৰুমত।
মই ৰমত থাকোঁ।
অ' ৰুমটো ক'ত আছে তোমাৰ।
মোৰ ৰুমটো। মই বৰগুৰ ফালে থাকোঁ।
অগুৰি ফালে ষ্টেডিয়ামৰ ফালে নেকি
অ' অ' ষ্টেডিয়ামটো নহয় বাৰু এই কটৰ ওচৰতে মানে
ক'ৰ্টৰ ওচৰতে ন। কৰ্টৰ ওচৰত কোনদোখত
এইফালে আহিব লাগে কি বুলি কয় এই দিহিঙীয়া গাও না কি
দিহিঙীয়া গাঁওলৈ আহিব লাগে ন। তোমাৰ তেনেহলে কি বুলি, কয় কৰ্ট খন পাৰ হৈ চাৰ্কিট হাউচ কেইটা পাৰ হৈ তোমাৰ সেই, চাৰ্কিট হাউচৰ পোনে পোনে থকা ৰাস্তাটো ফালে সোমাই গ'লে অকমান। আগলে সিফালে গলে ওলাব চাগে ন?
অ অ সেইপিনে আহিব লাগে। অ
হয়-হয়-হয়-হয়-হয় তোমাৰ টাৰ্ণিংটো পাৰ হ'ব লাগেনে এনেকে চিধা চিধি গৈ থাকিলে তোমাৰ কৰ্ডৰ ফলে যে টাৰ্ণি এটা ওলাই যে।
অ কৰ্ডৰ ফালে আগবাঢ়ি আহি এটা ৰাস্ত পাই দে, এদেগি সোমাই দিব লাগে অলপ।
আগবাঢ়ি ৰাস্তা পায়, সেই গুৰু টেগ বাহাদুৰ স্কুল থকা ৰাস্তাটো নেকি?
অ গুৰু দে টু মই ইমান দিন হেৰি মানে ইয়াত বেছি দিন নাই হোৱা দে, এমাহমান হৈছে।
অ অ এমাহ মান হৈছেহে ন, তোমাৰ ঘৰ ক'ত এনেই?
মানে মোৰ এটো কি মহাদেৱপুৰ হয়।
মহাদেৱপুৰ ন।
অ অ।
অ, অ, অ অ অ মহাদেৱপুৰৰ কোনডোখৰত? মানে মেইন সেই ৰাস্তা কিনাৰেতনে?
ৰাস্তা কিনাৰতে অলপ সোমাব লাগে বাৰু।
অলপ সোমাব লাগে ন। অ অ তাকে মোৰ ঘৰ কাকো পথাৰতে বাৰু।
অ কাকো পথাৰ কোনোটো জাগা?
কাকো পথাৰ মোৰ তোমাৰ হে কি বুলি কয় মেইন তোমাৰ টাউনখনতে। তোমাৰ সেই বজাৰৰ মুখে মুখে ৰাস্তা এটা সোমাই যায় যে।
অ গম পাইছো, এনেকৈ আমো আমো মানে এনেকে কাকো পথাৰ ঘৰত আছে তাৰমান।
কাকো পথাৰ কোন দখৰত বাৰু?
এই মেডিকেলখনৰ ওচৰত যত মানে
মেডিকেল খনৰ ওচৰত ন, মেডিকেল খনৰ ওচৰত কোনটো ঘৰ?
এ ৰে সিং দুটা আছে ৰে এইফালে পাৰ হৈ যাব লাগিব
পাৰ হৈ যাব লাগে ন, গাৰ্লছ স্কুলৰ মুখে মুখে নেকি?
অ গাৰ্ল স্কুলখন আহ অ সেইপিনে সেইটো অ সেইপিনে বাৰু কিন্তু সেই শিং- সোমাই মেলি যে দুটা ঘৰ পায় যে
দুটা ঘৰ পাই যে, অ অ মৰানী লিখে চাগে ন মানুহ ঘৰ?
আমি মানে মোৰাণী লিখো বাৰু।
অ অ অ অ অ কোন কোন হয় বাৰু তোমাৰ সেই মানুহ ঘৰ?
অ মোৰ আমৈ হয় মানে, একেই মোৰ নিজৰে ঘৰ হয়।
অ-অ-অ-অ-অ মই গৈ পাইছো মই চিনি পাওঁ।
অ অ তুমি মানে কি মৰাণ লিখা নেকি?
মই একচৱেলি মৰাণ নিলিখো বাৰু মই গগৈ লিখো মানে কি বুলি কয় আমাৰ মোৰ মাহঁতে একচুৱেলি তোমাৰ চুতীয়া মানুহ আছিলে। কিন্তু সেই মাহঁতৰ মাহঁতে খালি ইয়াতে থকা আগৰ পাই কাকো পথাৰতে তাৰপিছত আৰু কি বুলি কয় মোৰ দেউেতাহঁতৰ ঘৰত আমাৰ লখিমপুৰত। অ পিছে সৰু মানে বে বেছিভাগ মোৰ লগৰ মৰাণে আছে বাৰু সেইফালে থকা যিহেতু সৰুৰ পাৰে।
উম উম উম বাৰু ঘৰ কোন কোনে আছে এতিয়া?
মোৰ এতিয়া ঘৰত বৰ্তমান এতিয়া আজি কাকো পথাৰলৈ আহিলো। মই এনে তিনচুকীয়া ৰুমত থাকো। তোমাৰ মোৰ তেনেকে এতিয়া কা কাকো পথাৰত তোমাৰ মামাহঁতৰ ঘৰ আছে, মাৰ মামাহঁতৰ ঘৰ ডাঙৰ দীঘল হোৱা। মোৰ মামা আছে, মামী আছে, আইতা আছে।
অ এনেই তোমাৰ হেৰি নাই নে
হা? হা? হা?
মানে ককাই-ভাই মানে ভন্তি সেনেকা নাই
ককাই-ভাই ভণ্ট সৰু ভাইটি এটা আছে মোৰ, তাৰ সি অকনমান দেৰিকে হ'ল আৰু এটা তিনি বছৰ মান হৈছে এতিয়া। অ', অ'।
কাষত অ', এনে কিবা পা নেকি।
তিনিচুকীয়াত তেনেকৈ মই কলেজ এবাৰ ছিক্স চেমিষ্টাৰৰ এক্সাম দিলোঁ।
অ', ৰেগুলাৰ হোৱা নাই ডিচটেন্স
ৰেগুলাৰ ৰেগুলাৰ কৰি আছোঁ। তাৰপিছত বাকী কম্পিউটাৰ কৰি আছো ক'ৰ্চ এটা। অ', অ', অ', হে তোমাৰ চেনাইৰাম স্কুল হা হা
এনে কিহত মানে লোইছ লৈছা মেজৰ।
মেজৰ মই হিষ্ট্ৰীত লৈছো।
অহ হিষ্ট্ৰী মই হিষ্ট্ৰীয়ে লৈছিলো বাৰু।
তুমি হিষ্ট্ৰীয়ে লৈছিলা ন অ', অ', অ', পিছে হেৰি তুমি কি কৰি আছা পিছে এতিয়া?
অহ এপিলা তিনচুকীয়ানত মানে এনেই লগৰজন ৰুমত আছো বাকী আৰু মই এনেকে আই টি আই কৰি আছো
অ', আ টি আই আ টি আই কৰি আছা ন অ', পিছে তুমি কলেজ ক'ত পঢ়িছিলা। অ', অ', এডমিচন লগালা ন।
অ', অ', মই এনেকে হেৰিয়ত পঢ়িছিলো মানে দুোনমাৰলৈ লগত পঢ়িছিলো।
ডুমডুমা কলেজত পঢ়িছিলা ন ডুমডুমা কলেজৰ কি বুলি কয় তুমি এ কেতিয়া ওলালা বাৰু?
তোমাৰ মানে হেডী তাৰপিছত মানে হাত তাৰপিছ মোৰ কম্লিট নহ'ল হিষ্ট্ৰী লৈছিলোঁ মই প্ৰথতে
অ', অ', অ'
তাৰমানে তাৰপিছত মই এৰি দিলো তাত এৰি দিলো তাত এৰি পিনি এতিয়া মই এই ডিচটেন্সত লগালো ডিচটেন্সত মোৰ খটম হোৱাই নাই বাৰু এতিয়ালৈকে
হয়, হয়, হয় তুমি এ তি দুম দুমা কলেজৰ কাক পথাৰৰ আমাৰ মোৰ লগৰ ঢেৰ আছে বাৰু তাত তেহঁতক চিনি পাবা বা নোপোৱা এতিয়া।
অ', মানে ইমান আমি মানে আগৰ আছিলো যে মানে ওলাই আহিলো ধুকি নাপাওঁ মানে এইটো অলপমান আগত হৈছিলোটো
অ', অ', তুমি হায়ৰ ছেকেণ্ডাৰী দুুম দুমা কলেজতে পঢ়িছিলাে নে মহাদেৱপুৰ?
মই হাইাৰ চেকেণ্ডেৰী কলেজতে পঢ়া।
দুম দুমা কলেজতে পঢ়া ন অ', ঠিকে আছে বাৰু
পঢ়ি আছ? ইফালে দেখিছা কমাৰ্চ কলেজ খন।
কি অ, ' তোমাৰ এডমিশন সেইখনত হ'ল গল্ফ টি আই টি আই খনত হ'ল?
আই টি আইৰ হৈ গ'ল আই টি আই মানে লগালো।
অ', অ', অ'
উম' তুমি পিছে ৰুমত থাকা নেকি তিনিচুকীয়া?
মই তিনচুকীয়া ফাৰ্ষ্ট ফাৰ্ষ্ট তুমি যোনডোখৰত কৈছিলা যে সেইডোখৰতে আছিলো।
অ', মানে তুমি ৰুত থাকা ওচৰত নেকি তিনিচুকীয়া? তোমাৰ ঘৰ?
অ', অ', অ' মই হয়, হয়, হয় মই বৰ্তমান ৰুমত থাকো মই কি হয় তোমাৰ কাকথাৰ পৰা তোমাৰ দুহেজাৰ একৈশত যোৱা প্ৰথম তিনচুকীয়ালৈ তাৰপিছত দুহেজাৰ এক কৈছ পাই এতিয়া ৰুমতে থাকি অ', তেতিয়াবা আছো মানে ৰুমতে কিন্তু ৰুম বিলাক চেঞ্জ কৰি থকা হৈছে।
অ', মানে এনেই অকলে থাকে নে আৰু লগৰো আছে?
মই অকলে মানে মোৰ মাহঁতে মোৰ লগৰ ৰুমতে থাকে একচুৱেলী।
অ', অ', অ, ' মই সেই তেনেকে অ' হয় হয় দেউতাই তিনচুকীয়া হেৰিয়াত থাকে জেলত থাকে পুলিচ
অ', অ'
অ', অ', ডিউটি জেলত অ', অ', অ', ডিউটি জেলত থাকে অ', অ', অ', জেলৰ পুলিচ বৰ্তমান।
অ', অ',
অ', অ', তিনিচুকীয়া জেল তেতিয়া সেইটো কাৰণে অ'
উম, কোৱা
ৰুমৰ পৰা ওচৰে হয় আৰু এতিয়া মানে ফাৰ্ষ্ট ফাৰ্ষ্ট মই তোমাৰ তুমি তুমি যোনফালে আছা সেইফালে আছিলো তাত মই তোমাৰ তিনি বছৰ থাকিলো তাৰপিছত তাৰপিছৰ পৰা এতিয়া তিনচুকীয়া কলেজত পঢ়িব লগা হ'ল কাৰণে কলেজৰ ওচৰলৈ গুচি আহিলো।
অ', অ', হয় নিকি?
অ', অ', এতিয়া মোৰ ৰুমটো সেইডখৰতে মানে আমাৰ ৱৰ্কশ্বপৰ ওচৰতে।
অ', ওচৰতে লাগি আছে।
অ', অ', সেইডখৰতেই এই তোমাৰ খুব বেছি পাঁচ মিনিট খোজকাঢ়ি আহিব লাগে আৰু
উম', উম, উম, তেনে ইমান দিগদাৰ নাই নহ'লে।
নাই নাই খালি আৰু সেই তাকে আৰু তিনটা চাৰিটা বস্তু কৰি থাকিব লগা হৈছে আৰু এয়া তিনচুকীয়া
উম, উম, কৰিব লাগিব কিবা এটা সোৰ চলিবৰ কাৰণে হ'লও মানে গ্ৰেজুৱেচন কৰি থ কৰি আছে কাম কৰি
অ', অ', অ',
হেল্ল' এইটো কিফালে গ্ৰেজুৱেশচন কৰি আছা কৰি আছা
অ', অ', অ', অ', অ', তিনটা কৰি আছো আৰু এতিয়া কম্পিউটাৰো কৰি আছো এইটো কৰি আছো আকৌ কিনো কৰি আছোঁ?
উম, তাকে চব ফালে কৰিব লাগিব তেতিয়াহে হ'ব
হয় - হয় - হয় - হয় যি পাওঁ আৰু তাকে এতিয়া। হয় - হয় সেইটোয়ে - সেইটোয়ে হে আদৰ্শ লৈ চলি আছো আৰু
লোৱা আদৰ্শ লব লাগিব বাৰু হয় নহয়?
অ', অ', অ', অ', তাকে তাকে এ জীয়াই থাকিবলৈ আৰু অ', পিছে কি বুলি কৈ তোমালোকৰ ঘৰত কোন কোন আছে মহাদেৱপুৰত?
অ', ঘৰত আছে মোৰ দাদা আছে মই ভণ্টি নাই মই একেবাৰ সৰু।
অ', অ', অ', তুমি একেবাৰে সৰু দাদা আছে ন অ', অ ', ঠিকে আছে তাৰপৰা কি বুলি কয় আৰু আইতি আই তোমাৰ কেই বছৰ আছে এতিয়া?
মোৰ আইতি আই দুবছৰ কৰিছোঁ মানে ফিটা লৈছো।
অ', অ', ফিটাৰৰ কৰ্চটো লৈছা ন' অ', অ', ঠিকে আছে বাৰু।
লগাই থছো মই কম্পিউটাৰ বাৰু
অ', অ', অ', অ', অ', ক'ত শিকিছিলা তুমি কম্পিউটাৰ?
অ', কম্পিউটাৰ ক'ত শিকিছিলা যে? ৰূপাইত লৈছিলা ন' অ', অ', কোনটো কৰ্চ লৈছিলা এ দি চি এ?
অ' বাদে এ, ক'ৰ্চটো এ ডী চে লৈছিল ন'? এ
এ ডি চি এ?
অ', অ'।
অ', অ', অ'। বাৰু ঠিকে আছে তেনেহ'লে।
তুমি পিছে কি শিকিছা?
দিয়া আৰু তেনেহ'লে আজিলে আকৌ কোনোবা এদিন ল'গ পাম।
অ', অ' পাম পাম।
হেল্ল'। অ', অ' ঠিক আছে দিয়া তেনেহ'লে আকৌ সোমবাৰে ৱৰ্কশ্বপলৈ যাবা নহয়?
অ'
সোমবাৰে ৱৰ্কশ্বপলে যাবা নহয়? অ', অ', অ' সেইদিনাখনে লগ পাম দিয়া। কিহঁত আহা পিছে বৰগুৰিৰপৰা? অ', অ' বৰগোৰিৰপা কিহত আহা পিছে ৱৰ্কশ্বপলে? অ' সেয়া টোকটোকি। অ', অ'। বাৰু দিয়া তেনেহ'লে আকৌ কথা পাতিম পিছত একেইখিনি। হয় হয় হয়। অ', অ', অ'। ঠিক আছে দিয়া তেনেহ'লে। লগ পাম অ', অ'।
উম, ঠিক আছে বাৰু।